হেল্ল' আহ উঠিলা উম উঠিলো।
এই উঠি পেলাই চোতালখন খাই- বাচন চাচন ধুই, এতিয়া কাপোৰ কেইটামান ধুবলৈ লৈছোঁ।
অ অ উম উঠি পেলাই পিছফালে আহিম। নাই হোৱাই নাই কাম কৰাই নাই আমাৰ। উঠি পেলাই পিছফালে আহিছো আহি পেলাই হাঁহ মুৰ্গী কেইটা এৰি দিছোহি।
অ মই এৰি দিলো মই এ দিয়া নাই বাৰু আজি দাদাই এৰি দিলে। এইদ চাউল তাউল দিলে।
উম।
বিয়া কামত লাগি আছেনে?
আহ লাগি আছো, কালি বজাৰলৈ গলো।
আহ।
পিঠাগুৰি খুন্দা নাই, এ কাপোৰ কিনিলো। মানে কাপোৰ বজাৰ হে হৈছে আৰু বেলেগ পাটৰ কাপোৰ। বেলেগ বজাৰ হোৱা নাই আৰু খালি আৰু এদিন যাব লাগিব।
অ আৰু এদিন গলে মোকো কবিচোন মই যাম।
অ অ।
চিলাবলৈত দিছোঁ ওলাই আহিব লাগিব, কাপোৰ লোৱা নাই নতুন কাপোৰ।
তাকে লৈছোঁ এযোৰ।
অ।
চিলাবলৈহে দি থই হৈছে কাপোৰ কইনা কাপোৰযোৰ চিলাব দিয়া হৈছে।
অঁ পাতকাপোৰযোৰ কেনেকুৱা?
আহ সেই বেঙুনীয়া ৰঙৰ পাতলা বেঙুনীয়া নহয় মানে বোলো। য়া নহয় এনেকুৱা পাতলা আৰু এটাও
কিমান ল'লে! আঠ হোজাৰমান ল'লেনে অঁ। অ
চিলাই গৈ সিমানেই পৰিবগৈ অ অ তাতে চিলাব দিছো।
এই এককেইখনতে চিলাবলৈ দিয়াই ভাল অঁ।
উম
এইটো মই যোনফালে আহো সেইফালে আহে এ মই কাপোৰ এযোৰ চিলাবলৈ দি থৈছিলোঁ যে সেইযোৰ আনিম তাৰপিছত কইনাজনী লগ ব্লাউজ এটা চিলাবলৈ দিছিলোঁ সেই ব্লাউজটো লৈ আহিব লাগিব। আৰু কিবা কিবি টাউনলৈ গ'লে ওলাই আৰু বজাৰ।
অ, উম।
লৈ আহিম আও।
উম ময়ো যাব লাগিব। কইনাজনী আৰু বেলেগ সেইবিলাক বজাৰ কৰা হোৱাই নাই নহয়, চেন্ডেল। মেকআপৰ বস্তু, গহনা, মাকে যোৱা কথা কৈছে। যোৱা কথা কৈছে যেতিয়াই যাব লাগিব এতিয়া
কেতিয়ালৈ যায় বা
জানো এতিয়া কেতিয়ালে যায়।
উম, মোৰ কিনিব লগা আছে আৰু, হা
দিন পালেহিয়ে বোলো কেইদিন নো আছে আৰু।
মোৰ কিনিব লগা আছে কাপোৰযোৰ লগত পেটিকোট কিনিব লগা আছে চেমিচ টেমিচ। কিনিব লগা আছে নহয় দিব লাগিব কাপোৰযোৰ
অ, অ।
লগৰ সম্পূৰ্ণ
অ। হেৰি কিনা হোৱাই নাই চেমিচ পেটিকোত এইবিলাক কিনা হোৱাই নাই।
অ'
উম, সেয়াও কিনিব আছে উম পেহিয়েকে দিছিল।
অ', কাপোৰযোৰ লগতে দিবই আৰু হেই
অ', উম।
পেটিকোত
অ, কাপোজোৰ লগতে চব দিবই লাগে এইবিলাক
অ, কি টোপনি ধৰিয়ে আছে নেকি?
অ', নাই আজি তেওঁ টোপনিটো পুৰ হোৱাৰ নিচিনা লাগিছে। এইকেইদিন যে টোপনিয়ে পুৰ হোৱা নাই আওঁ আজি ৰাতিপুৱা শুই উঠিয়ে মই কৈছো অ' আজি বোলো টোপনি টো ধুনীয়াকে পুৰ হল দেই। যেনেকে হলো মানে তে মানে তেনেকে থাকিলে গৰমতটো ইমান অনুভৱ নহ'ল অ' উম। ছোৱালীজনী শুই আছে, উঠাই নাই উঠাই দিব লাগিব গৈ এতিয়া।
অ, অ' উঠিলে ল'ৰাটো উঠি পেলাই কিতাপ পঢ়ি আছে।
অ।
কিবা এটা খাবলৈ দি থৈ আহোঁ, শুই উঠিলে মুখ হাত ধোৱাৰ পিছত কিবা এটা খাবলৈ লাগেই।
অ, ভোক লাগে অ' সিহঁতৰ সিহঁতি বা
কিবা এটা খাবলৈ মন যায় শুই উঠাৰ পিছত আজি মই ৰান্ধনী হোৱাই নাই নহয় দাদাহে কি বনায়।
অ অ'।
কাইলৈৰ পৰাহে ৰান্ধনি হ'ব লাগিব।
অ'।
এই ৰাতিপুৱা এতিয়া দালি বনাব, বেঙেনা ভেন্দি আনি থৈ দিছোঁ, বেঙেনা ফ্ৰাই কৰি দিব। ভেন্দি ভাজি দিব। অ, স্কুল আছে স্কুল যাব।
অ কে তাৰিখৰ পৰা
টিফেন চিফিন ৰেডি কৰিব লাগিব। টিফিন মই বনাবলৈ নোৱাৰা হৈ আছো যে, পাঁচ তাৰিখৰ পৰা দিব। অ
পাঁচ তাৰিখৰ পৰা অ', বিয়াৰ পাছৰ পৰাহে হ'ব মানে
বিয়া পাছৰ পৰা হ'ব লৱাটোয়ে নাযাওঁ বুলি কৈ আছে এতিয়া তিনি তাৰিখৰ পৰা তিনি তাৰিখে স্কুল নেযাওঁ
উম কতনো যাব মন যায় হেঁত
অ আকৌ বহি চহি দি আছে নহয় স্কুলত পৰীক্ষা বহি দি আছে নগ'লে আকৌ বহীকেইখন নাপাব নহয়
উম
চলি থাকিব
অ গৰম বন্ধৰ পাছতহে পাব গৈ উম অ আমাৰ এই আনিব নগলেই নহয় বহি কালি পঠিয়াইছিলো কালিও নেযায়
উ
ঘৰতে বিয়া ওলোৱা দেখি
অ এই কাপোৰৰ ফটো দিবাচোন ম মোৰ মামীয়ে মানে কাপোৰ এযোৰ কিনিবলৈ দি আছে পাটৰ কাপোৰ কিনিব বোলে ছোৱালীজনীলৈ ছোৱালীজনী ডাঙৰে বাৰু সেইকাৰণে এ ইঞ্জিনিয়াৰ পঢ়ি ওলাই আহিলে যে হেৰি পাতিব চাৰ্টিফিকেট দিয়াৰ দিনাখন ডাঙৰ অনুষ্ঠান পাতে যে তাত পিন্ধি যাবলৈ লাগে
অ পাৰিব কিনিবলে এ আমি কালি যিখনত কিনিছিলো সেইখনতে কিনিব পাৰিব দামতো ধুনীয়াকে দাম দৰ কৰিব পাৰি অ কিছুমান দোকানত আকৌ উম বহুত হেৰি কৰি থাকিব লাগে কেজে কৰি থাকিব লাগে
কিছুমান দোকানত বেছি কেৰ পেৰ কৰিবলগীয়া নহয় তাকে ভাবিছোঁ মই বোলো মোৰ চিনাকি দোকান এখন আছে
অ
মামি মামিক কৈছো মানে মামীয়ে মোক সুধিছিলে বিয়া কাপোৰ চাপোৰ কিনিলে নে নাই বোলে মই বোলো আজি কিনি আনিলে কি কেনেকোৱা কিনিলে কি কথা কাপোৰ কাপোৰ এযোৰ মোৰ কিনিব লাগে ছোৱালীজনী লৈ হেৰি পঢ়ি ইঞ্জিনিয়াৰ পঢ়ি ওলাই আহিলে যে তাত এতিয়া চাৰ্টিফিকেট দিব অনুষ্ঠান পাতিব ডাঙৰ কে
অহ
হেৰি কৰিব লাগিব গৈ তাত যাব লাগিব চাৰ্টিফিকেট লোৱাৰ দিনা
উম
বাহিৰত পঢ়ি আছিলে যে সেইকাৰণে অসমৰ মানে পাটৰ চাদৰ মেখেলাযোৰ পিন্ধি গলে ভাল লাগিব আৰু তাত চবেই বেলেগ বেলেগ পিন্ধিব নিজৰ ড্ৰেছযোৰ অসমীয়া ড্ৰেছযোৰ পিন্ধি গ'লে ভাল লাগিব সেইকাৰণে কৈছে পাটৰ কাপোৰ এজোকে কিনি দিম আৰু
উম
তাৰ তাত পিন্ধি যাব পাৰিব পিন্ধিব পাৰিব হেই দিনাখন
উম
সেয়াই কিনি দিম আৰু
হেৰি পঢ়া শেষ হলে মানে
অঁ ইঞ্জিনিয়াৰ পঢ়ি ওলাই আহিলে
অ
এতিয়া বেলেগে হে হেৰি কাৰণে ডক্টৰেট ডিগ্ৰী ল'বলৈ হেৰি কৰি আছে আৰু পৰীক্ষা দিবলৈ তাৰপিছত আকৌ তাই এ পি এছ চিও পৰীক্ষা দিবলৈ মন আছে
অ'।
ইঞ্জিনিয়াৰ পঢ়ি আহিলে যদিও।
উম।
দিলে এ পি এছ চি হ'বলৈ মন আছে তাৰ।
অ'।
মইবোলো যিটো ভাল দেখা সেইটোকে কৰা, চব কৰিলে ভালহে।
চবফালে থাকিব লাগে, কোনোবা এটা নহয় কোনোবা এটাত কৰিব পাৰিব তেতিয়া।
উম। ছোৱালীমানুহ ছোৱালীজনী ভাল পঢ়া শুনাত। ল'ৰাটোও ভাল, ছোৱালীজনী পঢ়া শুনাত ভাল।
অ'- অ'।
সেই তাকে বুলো ল'ৰা, অ'। মই গ'লে কৈছে টাউন হেৰিত গ'লে নগাঁও ফালে গ'লে চাই আহিবিচোন এনেই এবাৰ। মই বোলো যাম কাপোৰ এযোৰ চিলাবলৈ দি থৈ আহিছোঁ, তেতিয়া চাই আহিব লাগিব কেনেকুৱা কি দুযোৰমানৰ ফটো দি দিবিচোন বুলি কৈছে ভাল চাই।
অ'।
হ'ব ইমান মানে হেৰি নালাগে আৰু এই হেভি ডিজাইনৰ নালাগে অকণ পাত
অ', অলপ পাতল ডিজাইন আৰু, এ তেনে সেইবিলাকত পিন্ধিব তেনেকুৱা হ'লে ভাল লাগে। এতিয়া হেভি ডিজাইনটো মানে
বিয়া সভাত পিন্ধা অ' সেইকাৰণে। তাকে বোলো তোমালোকে গ'লে মওঁ যাম। চাই আহিব লাগিব। কেনেকুৱা-কেনেকুৱা আছে, অ'।
এ দুদিনৰ ভি তে যাব লাগিব, গ'লে কোনদিনা যাও
একেলগে গ'লে ভালো লাগে।
অ', অকলে যোৱাতকৈ।
উম।
মানে দুজনীয়ে চালে কাপোৰযোৰ ক'ৰবাত কিবা আছে নেকি গম পোৱা যায়। হেৰিত কেতিয়াবা মাজত হেৰি থাকি যায় নহয়। আকৌ কোনোবা বোলে কোনোবা এজনীয়ে ক'লে বোলে এইযোৰ ভাল লগা নাই, এইযোৰ ভা সেই তেনেকে চাই কৰি ল'বলৈ ভাল আৰু অকলে- অকলে গ'লে মানে ইমান হেৰি ন হয় বা মতা মানুহৰ লগত গ'লেও মতা মানুহেনো কি বুজি পায় ভাল লাগিছে
অ', সেইটোৱেই, উম। মাইকী মানুহেহে জানে কেনেকুৱা কি।
উম্। তাকে চাবগৈ লাগিব এযোৰ। সিহঁতেও আহিব। কিনিবলৈ অহা দিনাখন, কাৰণ সিহঁতে পিন্ধিব তথাপিও মানে মোক চাই বোলে দুযোৰমান দিবলৈ দিছে আৰু কেনেকুৱা।
অ', উম।
ছোৱালীজনীয়ে কৈছে মই পচন্দ কৰিলেও হ'ব মোৰ পচন্দৰ মাজেদিয়ে কিনিবলৈ দিছিলে মানে মই বোলো তথাপিও তুমিহে পিন্ধিবা। তোমাৰ পচন্দটো চাই ল'বা আৰুা ৰংটো কেনেকুৱা ৰঙৰ লাগে কেনেকুৱা ডিজাইনৰ লাগে। মোৰ ডিজাইন যিকোনো হ'লেই হ'ল আৰু খালী কাপোৰদুযোৰ ভাল হ'ব লাগে আৰু।
অ
যেনেকৈ বিচাৰা তেনেকৈ পাবা হা চাইলও‌ চাইকৈ ল'ব পাৰিবা। ইমান হেৰিও নহয় বেছি হেভিও নহয় মানে বেছি পাতলও হেৰি নহয় তেনেকুৱা আৰু একেবাৰে বাহিৰত হেৰিত পিন্ধিব যেতিয়া
অ অলপ কম ডিজাইনৰ হলেও হ'ব মানে
অ তাকে বোলো গ'লে মোক খবৰটো দিবাচোন
অ দিম দিয়ক খবৰ ওলাব
কোনোদিনাখন যোৱা আগবেলাই যোৱা নে ভাটবেলাই যোৱা
উম গ'লেহেই আগবেলাতে যাম অ
অ
দহটা এঘৰটা অ
তেতিয়া সোনকালে গোটেই কামখেনি কিবা থাকিলেও কৰি আহিব পৰা যায়।
অ অ ভাটবেলা গলে আকৌ সন্ধিয়া হৈ যায় গৈ যে উৎপাত উৎপাত হয় মানে সেনেকে লাহে লাহে চাই চি আনিব পাৰিলে ভাল লাগে উম হব দিওঁক